আহ।
আহ শুনা পাইছা?
আহ শুনা পাই আছো। এ ভালে ঠিক ঠাক চলি আছে।
অ অ অ ময়ো আছো আৰু ভালে।
হয় নেকি পিছে কি কৰি আছিলা?
অ মা এনেই অলপ চাতত বহি আছো।
অ নেকি হয় নেকি পিছে এ মই মানে অলপমান ওপৰ বাহিৰৰ ফালে ওলাই আহিছো অলপমান খোজ - দুপৰীয়া হ'ল ন অলপ খ-
উ উম উম তাকে ব'লা আজি আমি ওচৰ পাজৰৰ। পৰিৱেশৰ কথা পাতো।
অ অ ভালে দেখোন এনেকা বিষয়ে কথা পতা যাই ব'লা।
অ আহ তোমাৰ ওচৰ পাজৰৰ পৰিৱেশ কেনেকুৱা?
মোৰ ওচৰ পাজৰে। পৰিৱেশটো একদম শান্ত পৰিৱেশ মানে কোনো হাই হালা চিলা নাই কোনো হেৰি নাই। কোনো প্ৰেৰ মানে কোনো গাড়ী চাড়ী গাড়ী মটৰ বাহনৰ কোনো চাউড নাই খালি এটাত চাউড আহে সেইটো হ'ল তোমাৰ। যে সেনেকে ৰাতিপুৱা ফেনে যেতিয়া মাতো হৰণ। দিয়ে আৰু বা গধূলি টাইমত চোৱা হলনটো দিয়ে সেইটো চাও নাহাই অ। ট্ৰেইনত আহে কিন্তু একদম মানে হাল্কা টাইপ আহে সেইটো মানে পাহাৰত কাৰণে আহে আমাৰ পৰিৱেশটো টাইপ। মানে আমি আমি পাহাৰ এৰিয়াত থাকো নাই হিল এৰিয়াত পাহাৰ এৰিয়াত হ'লে সফাল। আহে মানে পাহাৰ এৰিয়াত কেনেকা এই চাইডৰ ছাউণ্ডটো এই ছাউণ্ড ইফফালে উল। টা ঘূৰি আহে মানে সেইটো ওলাব চা ওল ওপৰৰ ফালে যাব নোৱাৰে ন চাউড টো এনেকা।
তাকে লাইটকে আহে আৰু।
উম লাইটকে আহে ইমানে হাল্কা নাই কিন্তু যোনটো মানে দেফিত্নেটলি ছাউণ্ডটো সেইটো। ক উম সেইটো। তেতিয়া অলপ পিছত বাজিব আৰু দে টাইম হ'ব আৰু যেতিয়া টাইম হ'ব আৰু বাজি যাব আৰু।
অ সেইটো বাাজিব আৰু সেনেকে।
তাকে আৰু ওচৰে পাছৰে আমাৰ গছ গছনি বহুত বস্তু আছে তাৰ পিছত আমাৰ অল হেলি দিয়াই আছে। একদম খোলা বা খোলা এৰিয়া যোৱাৰ পৰা বতাহ আহিব পাৰে এনেকা বতাহ বতাহ আহে। এনজয়ো এনেকা ওপৰত।
পাহাৰ এৰিয়াাবোৰ ভাল আৰু বেছি আৱাজ আৱাজ নাই।
অ কোনো আৱাজ। আউজ নাই কোনো হেৰি ন গাডী মতৰ ছাউণ্ড নাই তোমাৰ একদমক হিচ।
লাগে উম।
দূলি হলে থাকো দূলি হাললে চাতত বহ কেনে তুমি চাই থাকিব পাৰা পাহাৰ বস্তুটো চাব পাৰা কেনেকে। কি আছে ৰাস্তাত চাব নদ নহয় এনেকে পটক কৰি কেনে ৰাস্তাত এইবিলাক বিল্ডিং, বিল্ডিং বিল্ডিং বিল্ডিং আৰু আৱাজ। বোলে। কাজিয়া কিবা কাজিয়া বোলে কিবা চিঞৰি আছে। কৰ'বাত ধূলি পালো এইবিলাক শান্তি আৰু মই সিগিলা এইগিলা ন এইগিলাক পৰিৱেশৰ ওৰত দূৰত থাকিবই খোজো মই, যিমান পাৰো মই সেনেকা। মই সেনা সিটোতকে দূৰ হ সেইটো কাৰণ আমি পাহাৰত থাকো যে মোৰ কাৰণ মই পাহাৰত অসুবিধা আছে নকওঁ যে। অসুবিধা নাই খোজ কাঢ়ি আহিব লগা হয় কিবা বস্তু লাগিলে তলত যাব লাগে অসুবিধা হৈ যায়, আৰু এতে কোনো দোকান চোকান নাই ন দোকান।
উম, দোকানৰ কাৰণে আকৌ তলত যাব লাগে ন'?
থাকিব লাগে। তাৰপিছত ধৰি লওক কিবা কিবা যদি বস্তু লাগে, ধৰি লওক কিবা অৰ্ডাৰ এনেকা, ধৰি লওক কিবা মই গাড়ী বুক্‌ কিং কৰিকেনে আহিলো। গাড়ী উঠি নাহে সি খিলা প্ৰব্লেম হ'য়, পানীৰ প্ৰব্লেমো হ'য়, এ সেইটো আঁ সদাই এইবিলাকত কথা হ'লেও মোৰ মানে এটা কষ্ট হ'য়। কষ্ট নহোৱা নহয় কিন্তু কষ্টৰ মানে ফলটোও বেছি ভা সেনেকা শুক্ৰ এনেকে ভালেই আছে। তোমাৰ হেঁতে নেজৰৰ লগত থাকিব পৰা যায় আৰু পাহাৰী গড়ীখিনিত্‌ টো কামো পাহাৰী এৰিয়াতটো বেছি লাগে আৰু গাঁও এৰিয়া, গাওঁ এৰিয়াতটো প্ৰব্লেম নাথাকেই, প্ৰব্লেম নাই। খালি এটাই পব্লেম সেইটো অলপ দূৰ, এৰিয়া দূৰ বিলাক, দূৰ দূৰ পৰি যায়। তোমাৰ বজাৰ ওচৰত নপৰে, তাতে সাপ্তাহিক বজাৰ পৰে। দুইদিন, তিনদিন বজাৰ হ্‌ বজাৰ এটা কতক্‌ কৰি ব্যৱহাৰ আৰু সৰু -মৰো বজাৰ থাকে, নকওঁ যে নাথাকে। এতিয়া তোমাৰ দৈনিক ব্যৱহাৰ, যিটো দৰকাৰী বস্তু ৰেগুলাৰ বজাৰ পাই যাবাগে। কিন্তু যিটো, যিটো নাপায় সেনেকা বজাৰ নাই আৰু তোমাৰ বজাৰ পাবৰ কাৰণে দূৰে দূৰে যাব্‌ লাগে এককিলোমিটাৰ, দুইকিলোমিটাৰ লাগা হ'য়। কাৰোবাৰ ওচৰতে পৰে কিন্তু আমাৰ যোনখিনি গাওঁ এৰিয়া হ'য়, সেইখিনি থাক্‌ তাতে খেতি পথাৰ থাকে। খেতি পথাৰ আৰাম ছে থাকা কোনো গাড়ী
মানে বজাৰবোৰ, এ মানে দেৰিকে আহে ন'?
অঁ, অঁ পিছে তোমাৰ ওচৰৰ পৰিৱেশটো কেনেকা?
মোৰ ওচৰ পৰিৱেশ ভালেই, মানে ' হাল্লা 'এইবোৰ নাই আৰু- সেনেকে। মই পাহাৰতে থাকো।
হ'য়, নেকি?
মোৰো পাহাৰে এৰিয়া হ'য়। ইয়াতে চৰাই- তৰাই আৱাজ কৰি থাকে ভাল লাগে।
অঁ।
অওঁ, হাল্লা- চাল্লা নাই আৰু সেনেকে ভাল লাগে।
তোমালোকে একেবাৰে পাহাৰ, একদম পাহাৰ নে কি? তোমালোকে একদম, পাহাৰৰ তলত পাহাৰৰ পিছত যে একেবাৰে। তাতে বেছি মানুহ থাকে না নাথাকে?
মানুহ আছে। ঘৰ বহুত আছে ইয়াতে আৰু এনেকে মানে দেখা- চেকা পাওঁ কিন্তু মানে গছ বহুত আছে। গছৰ কাৰণে আমি মানে, কিছুমান ঘৰ দেখা নাই পোৱা।
হ'য়, নেকি? ঠিকে আছে এনেকা ভাল এৰিয়া থাকিলে। পাহাৰ এৰিয়া ক'ব গ'লে ভালই এৰিয়া হ'য়। কোনো বেয়া এৰিয়া নহয়। খালি এই অলপমান কষ্ট হ'য়, পানী -চানী কাৰনে কষ্ট হ'য়। তোমালোকৰ পানী -চানীৰ কাৰণে কষ্ট হ'য় নাই?
অঁ, কেতিয়াবা পানী -চানী নাহে, এনেকুৱা টাইপ
হ'য় নেকি? তেতিয়া কি কৰা?
তেতিয়া আৰু কোৱা আছে ন' কোৱা পৰা লওঁ।
কোৱা আছে নেকি তোমালোকৰ? ঠিকে আছে, আমাৰ কোৱা চোৱা নাই। কিন্তু আমি পানী ষ্টৰ কৰো। আমি পানীয়েটো আমি ৰাখো। টকা আজি, আজি আছে কালি নাই ন'। এ ব্যৱহাৰ কৰিব পানী চেভ কৰি ৰাখো এইটো। মানে, এতিয়া থাকিকেনে তাত নিজ্‌ নিজৰ এটা, ৰেষ্পঞ্চিবিলিটি আহি যায় যে পানীটো কেনকা চেভ কৰিব লাগে, কেনকা পানীত আচলতে পানীটো চেভো কৰিব লাগে ন'। পানী খৰচ কৰিলে নহব না। উম আৰু আজি আছে কালি নাই ন'। পানী আজি দি আছে, কি ঠিক বোলে তাই সি মানুহটোৱে দিব ন' তেতিয়া মই বহি দিলে আৰু সি অকলেটো এ এত্‌ এটা বনাওতে না। এটা, এটা পাইপ লাইন দি দুটা মানুহ তাতে হৈ যায় ন'। চবেই ল'ব লগা হয় ত' সেনেকা লোওতে পানীও নাথাকা হৈ যায়। সেইটোকাৰণে ৰেদি কৰিব লাগে পিছে তোমাৰ কোনটো এৰিয়াত বেছি ভাল লাগে তোৰ চিটি-চিটিত থকাটো বেছি ভাল লাগে গাঁৱৰ এৰিয়াত থকা বেছি ভাল লাগে গাঁৱৰৰ এৰিয়াৰ মানে পৰিৱেশটো বেছি ভাল লাগে
গাঁও এৰিয়া গাঁও এৰিয়া চিটি তেতি চিটি এৰিয়ে ভাল লাগে গাওঁ আমাৰ মানে গাঁৱত মানে ইমান মই গাঁৱৰ ফালে মই নাযাওঁৱেই মানে অ
অ তোমাৰ জন্মটোৱে তোমাৰ জন্মতোৱেই গাঁৱত ন সেই জাতি হৈছে গুৱাহাটী অ মোৰ গুৱাহাটীত হৈছে কিন্তু মোৰ অলপ মই কিন্তু মোৰ মা পীৰ মাহতে মাৰ ঘৰত যাওঁ মোৰ মাহীৰ ঘৰত যাওঁ মোৰ মামা মামাহঁতৰ ঘৰত যাওঁ এনেকে অলপ সুৰু আমাৰ ইয়াতে নলবাৰীৰ ৰাস হয় ৰাস চাবলৈ যাওঁ সেনেকা পুৰা ফুৰা ফুৰি হয় তাতে মই খেতি পথাৰত থাকো আমাৰ মামাৰ ছোৱালীৰ লগত তাতে খেতি পথাৰতে গলেও খেলা খেলি খেলা হয় বা কিবা খেলা হয় বা এনে ফুৰো অলপমান হে দূৰে-দূৰে পুৰা খেতি থাকে আৰামছে কোনো গাড়ী হাল্লা-চিল্লা নাই নিজৰ শান্তিৰ দৰে নিজৰ বহি কেনে চাই থাক ৰাতিপুৱা-ৰাতিপুৱা উঠি কেনে
ন বহুত
উম গাঁৱৰফালে বিৰাট সান্দি তোমাৰ গাড়ী কোনো চাওঁনে নাই মই গুৱাহাটীত আহি কেনেহে গাড়ী চাওঁতে গাঁৱত হলে তোমাৰ কোনো চাউণ্ডে নাপায় তুমি-তুমি ঘৰত আছা কোনোবা যদি তোমাৰ তোমাৰ সি তাতে যাই আছ কোনো হেৰি নাই খাল যদি ওচৰৰ পাছ ট্ৰেইন থাকে তেতিয়া ট্ৰেইনৰ চাওঁ
অ একেন চহাৰ আ আৰু
ট্ৰেইনে আৱাচ হত যেনেকে ট্ৰেইনৰ এটা আৱাচ আহি আছে তেনেকা ট্ৰেইনৰ আৱাজ আহ সেই তেনেকা তথাপিও নিজৰ ওচৰত পৰিৱেশটো ভাল থাকিব লাগে নিজৰ এইটো কথা নহয় যে ভাল থাকিব লাগে নহয়
উম কিছুমানৰ বেয়াও থাকে ন যাৰ একদম মেইন ৰাস্তাতে পৰি যায়
মেইন ৰাস্তা পৰি যায় ধূলি বালুবোৰ গাড়ী ঘোৰা পোৰা ট্ৰেইনৰ এইফালে চাউ এ অৱস্থা বেয়া হৈ যায় সেইবিলাক মানুহৰ কথা সেইবিলাক নহয় একফালে সেইবিলাক কথা মানে মানুহকেইটা অলপ অশান্তি হয় কিন্তু এইফালে প্লাছ পইণ্ট থাকে তাহাতৰ কিয় তাহাতৰ কোনো বস্তু অভাৱ নাই ন কিয়ণো তাহত পানী লোৱাৰ কোনো অভাৱ তন্তৰ কোনো বজাৰ চজাৰ প্ৰব্লেম নাই কিবা যদি অসুবিধা হয় যায় ধৰি লওক কিবা বেমাৰ-আজাৰ হৈ গল পটক কৰিনে হস্পিটেল লৈ যাব ঠাই হ'ল আমাৰ এতিয়া হস্পিটেলত লৈ যাব ধৰি লওক কোনা বেমী আছে পল লৈ যাব লাগা ন এম্বুুলেস আহোতে অলপ দিগদাৰ হয় মাজতে আমাৰ এনেকা। এজন মানুহ আছিলে ঢুকালে তেখেতৰ বেমাৰ আছিলে। তেখেতৰ বেমাৰ হ কাৰণে ধুকালে ত তেখেতক লগক এম্বুলেঞ্চ এম্বুলেন্স ওপৰত অলপ উঠিব নোৱাৰে মানে অলপ মানে পাহাৰটো আপাহ বোলে সেইখিনি গাড়ী - উঠিব নোৱাৰে সেইটো কাৰণে মানুহটোক অলপমান। ঠেলি-ঠেলি আমি কিবা কৰি লৈ গলো আৰু তাৰ লগে দাঙি-দাঙি তাৰ পিছত এনেকে এম্বুলেঞ্চত কমাই কেনে লৈ ত দেৰি হ'ল দেৰি কাৰণে মানুহটো ঢুকাই থাকিলে আৰু নাথাকিলে মানুহ সেনেকে এ পাহাৰৰ চিটুৱেচনটো দিগদাৰ হ টাইমত টাইমত সুবিধা নাপায় আৰু তথাপিও কষ্ট কৰি আমি যিখিনি পাৰিছো যিখিনি পাৰিছো আমি কষ্ট কৰিছো আৰু উম সেইটো কাৰ চ। সেইখিনিতো কৰিব লাগিব যেতিয়া আজি মানুহ এটা মানুহ। প্ৰতিটো পৰিবেশ বুলি কয় পৰিবেশ এনেকা নহয় যে তোমাৰ ওচৰে পাৰে বতৰ বতাহো দি আছে গছ-গছ। আচনি আছে এনেকা তুমি মানুহৰ লগত কেনেককাে চলিব পাৰা সেইটোহে মেইন পৰিৱেশ। পৰিৱেশটো তোমাৰ মানুহৰ লগত চলাচলিটোহে মেইন। আজি তেখেতৰ ম তেখেতক কা মই এইখিনি কৰিছো। তেখেতৰ তেখেতৰ কোনোবা মোৰ কাম কৰিব মই তেখেতৰ। অ মোৰ গা। কৰিব আৰু তাৰ তাৰ সেই মানুহটোৰ কাম বেলেগে কৰি দিব এনেকে চলি যাব লাগিব। পৰিৱেশটো সেনেকাই চবৰে লগত গোটে লগত মিলি থাকিব লাগে চলি থাকিব লাগে। তেতিয়াহে তেতিয়াহে সেইটোক এটা ভাল পৰিবেশ বুলি কোৱা যায় এতিয়া সেনেকা নহয় যে তোমাৰ ওচৰৰ পা। জৰে মানুহ আছে যোনজনৰ লগত কাৰ্য কৰি আছে তুমিও কাৰ্য কৰিবা তেখেতৰ লগত এনেকা নহয় চব লগত মলি চলিবা, মিলি কেনে থাকিবা, হাঁহি ফূৰ্তি থাকিবা কোনো হেৰি নাই। কোনো কাইজা পাচাল নাই তুমি একদম লাইটলি। থাকিবা তেতিয়া এনেকা হলে একদম একদম ভাল এটা ফেমিলি টাইপ হৈ যায় আৰু। তোমাৰ কিবা বিপদ পলে তেখেত পৰাও। তেখেতে চল্ভ কৰিব তেখেতৰ প্ৰব্লেমত তুমি চল্ভ কৰিবা সেনেকা আৰু ওচৰে পাজৰে নিজৰ ওচৰে পাছৰে চব বস্তু চাফা কৰিব লাগে মই মতেতো ওচৰ সেনেকা থাকিব লাগে আৰু ওচৰে পাজৰে যিমান লেটেৰাবস্তু ধৰিলো পাহাৰৰ কেছুমান মানুহ থাকে ন কোনে আহিব য ৰাস্তা এনেকা পেলাই দিয়ে সেনেকা নাপাই পেলাব সেইগিলা নিজৰ পৰিৱেশৰ বেয়া কৰা হয়। এইবিলাক চাফা কৰি থাকব লাগে সেইটো পেলাইছা হয় যেনেকে পেলাইছ। পেলাও হয় সেনেকে সেনেকে সেইটো চাফা কৰিব চেষ্টা। কৰিব লাগে। উম। দে হে নহয় দে তুমি একেবাৰে পাৰেণ্টলি পেলাই থবা সেনেকা নহয় পেলোৱা পেলোৱাতো বস্তু। পেলাইছা একো আপত্তি নাই কিন্তু যদি কো কোনো। ঘৰ নাই বা হেৰি নাই যদি তুমি পেলাইছা কিন্তু সেই বস্তুটো চাফা কৰা নিজৰ নিজৰ কৰ্তব্য তুমি যদি পেলাই। ছা তুমি যদি সেই কামটো কৰিছা তুমি সেই কামটো শেষ কৰা তোমাৰ অধিকাৰ। তোমাৰে কাম বেলেগৰ নহয়। সেতোৱে নিজে কৰিব লাগে নিজে হেৰি কৰিব লাগে এইখিনিয়ে পিছত। এইখিনিয়ে আৰু। বেলেগ আৰু একো ক'ব লগা নাই দিয়া পিছে পিছে বেলেগ। বিষয়ে কথা পাতিম দিয়া।
অ অ ঠিক আছে দিয়া অ।